হেল্ল' অ কোৱা ভাল ভাল। মই ঘৰত আছিলো এনে তুমি
লাগি আছো ৰখা এ তাকে ভাবিছো এনেই ফোন এটা কৰো বুলি বহুত দিন ফোন কৰা নাই।
অ এইবাৰ তোমাৰ পূজা অৰ্ডাৰ চৰ্ডাৰ লৈছা নাই গোখানিৰ।
কি কবা এইয়া লাগি লাগি আমনি লাগি গৈছে
বোলো মৌ মানে সুধিলোঁ সেইকাৰণে আমাৰ আমাৰ মানে এইফালে আমাৰ মানে এইফালে গোখানী মানে সুধি আছিলে মানুহে কোনে কাৰ কাৰণে কয় অৰা চ হেনেকে তোমাৰ নাম্বাৰটো দিয়ক
দিব পাৰিবা মানে অকণ আগতীয়াকো কব প ক'ব ক'বা নহ'লে নুহব আউ নোলাব মানে এতিয় পৰা মই মানে লাগে এতিয়া তোমাৰ এইবাৰ সাতজনী অৰ্ডাৰ আছে হাত ধৰা।
অঁ অঁ।
পঠিয়াই দি তোমাৰ হেৰি কৰা হ'ল তাৰপিছত এতিয়া মাটি দি লেপি আছোঁ মানে।
অ হয় নেকি? এ তোমাৰ এতিয়া কিমান মানে অৰ্ডাৰ এবা কিমান আহিছে?
এইবাৰ তোমাৰ সাত জনা আহিছে সাত জনা
ইমান কম আহিছে যে? আগৰ পৰা বেছি আহিছিল দেখোন।
অ এইবাৰ এই ইমান আহিছে লাহে লাহে আহিব আকৌ কালি আহিছো মানে আহিছে কিছুমান কেনচেল হৈছে বাজেটৰ লগত নিমিলে
অ হয় নেকি? এনে তুমি বাজেটো তোমাৰ কিমান হয় এজনৰ? শনিবাজনৰ
কেনেকুৱা বনাবা কেনেকুৱা ষ্টাইলৰ
উম উ। মানে যদি যদি তোমাৰ আহ যদি তোমাৰ দচ ফুট এঘাৰ ফুট এঘাৰ ফুতলেকে যাই এতিয়া দামটো কিমান হ'ব?
তোমাৰ যদি ভালকে ভাল যদি ধুনীয়াকৈ বনাম বুলি কৈছা এনেকৈ যদি বনাব লাগিব যদি। এক মান পৰিব এক দচ এনেকুৱা মান পৰিব।
পৰিব ন এক লাখ দহ হাজাৰ মান পৰিব ন উ উ।
তোমাৰ বাকী কেইজনা যদি চফুট
উম উম উম উম আমাৰ জনা মানে এঘাৰ ফুট মানে ন ফুট দহ মান মান বৰাম বুলি কৰিছিলে আৰু তোমাৰ বোলো এবাক তোমাৰ নামো বহুত শুনি থাকোঁ, বহুত জেগাতে গ'লেই। সেইকাৰণে অলপ সুধি লও কেনেকা হয়?
উম। আহিছে বহুত কেঞ্চেল হৈছে চাৰি পাঁচটা মান কেঞ্চেল হৈ হৈছে তোমাৰ বাজেটৰ লগত নিমিলে কষ্ট কষ্ট বহুত হয় না এইফালে মই অকলে লাগিলেনো আকৌ মানুহ আছে তোমাৰ মানুহকো দিব লাগে।
তোমাৰ কৰ্মচাৰী কেইজন?
তোমাৰ হেৰি সাতজন আছে অঁ কিন্তক হাজিৰা দিব লাগে দিনে তোমাৰ এহেজাৰকৈ
অ অ এইটো দিব লাগিবই তোমাক অ ৰাতিলেকে থাকে চাব ন মানুহখিনি উম উম কিনো কৰিবা আৰু সেইটো হয়ে তোমাৰ।
সেইটোকয়ে এইটোৱে সেইটোৱে বিদ্যা আছে সেইট কৰিয়ে মই চলি খাব লাগিব আৰু।
অ অ এই তোমাৰ উখেই ভগৱানে দিছে আকৌ বিদ্যাটো সেটো কিমান তুমি তাত ভাল ভাল ডাঙৰ বিদ্যা এটা পাইছা।
উম।
আৰু তুমি এইটো বেইমানী কৰিলেও নহব। পাবাৰ লগত পইচা খালেও নহ'ব সেইবিলাকতো পইচা খালে তোমাৰ ভগৱান দুখ ধৰিব ন
আকৌ তোমাৰ ভাওনা চাওনা ৰাগ চাস হলেও পেনথিন কৰো।
উম ঠিকেই আছে তোমাৰ বিদ্যা হেৰি পেলাক ভালে আছে বাৰু তোমাৰ মানে মই তোমাৰ সেই সেনেকা মানে তোমাৰ গশানী চুোকানি কোনোবাই ল'লে মানে মোৰ লগত কণ্টেক্ট কৰে ময়ো তোমাক মানে এই মানুহজন লগাই দিওঁ মানে সেনেকে, মোৰ মানে মোৰ তাত মানে তোমাৰ আনটা অৰ্ডাৰ আছিলে আ ন নটা আছে অৰ্ডাৰ
উম।
তোমাক মই এটা এটাও কৈ যাম বাৰু এতিয়া ভাঙি বিটি তুমি এনে তুমি দহ এঘাৰ দহ এঘাৰ ফুট হ'লে তোমাৰ হেৰি লোৱা ন? তোমাৰ এক দহ এক বিশছ মান পৰিব ন? উম, যদি মই তোমাক তে নজনাও ইহঁতি হেটি মোক অলপ ডিছকাউণ্ট দিব পাৰিবা নে নোৱাৰিবা?
তুমি, মই তোমাক খোলা -খুলিকে কৈ দিছো। তুমি সিনতক পুৰা একত কবা এক কবা সিনতক পূৰা এক দিব লাগিব বুলি তাৰপিছত মই আশী হেজাৰকৈ দি দিম তুমি বিশ হেজাৰ কৈ লৈ লবা
অহ, সেইটো হ'ব বাৰু মানে তোমাৰ এতিয়া হেৰি মই নজনাত এতিয়ালে তোমাকে দিলো অহ। বনাবলে আকৌ তোমাৰ পূজালে-পূজালেকে হ'ব গ নাই আজি নহলে আকৌ মোৰ দিগদাৰ হৈ যাব
হৈ যাব লাগিলে মই আৰু কৰ্মচাৰী আছে হেণ্টে মানে এতিয়া কাম কমজে অলপ। মানে আহানাই যদি তুমি অৰ্ডাৰটো দি দিয়া মই মাতি দিম।
উম, মাতি দিবা মাতি দিয়া মই তো মই তোমাক গোটেই খিনি মানে গোটেই গাঁৱ-গাঁৱত সেই এইবিলাক গাঁৱৰ দাৰ ন আ তোমাৰ দুজনা তোমাৰ দুজনা লাগে তোমাৰ হেৰিত হে তোমাৰ দুজনা তোমাৰ ন'আঠ, ন -ন দচ ফুট মানত লাগিব দুজনা। আৰু- আৰু তিনিজনা চাই আৰু তিনিজনা তোমাৰ লাগিব দচ ফুটত পাঁচজনা হ'ল আৰু তোমাৰ আৰু চাৰিজনা -আৰু চাৰিজনা তুমি এঘাৰ ফুটি- এঘাৰ ফুটি বনাব লাগিব। তুমি যদি তোমাৰ অহ - অহ কোৱাচোন?
তুমি মানে যদি আহা যদি একেবাৰতে গোটেই খোপা মানুহক লৈ নাহিবা
আ - আ
তেনেকৈ হলে তোমাৰ দিব হ'ব তোমাৰো কিবা এটা নোলাব নহ'লে মানে কেনেকোৱা আহিবা জানা তুমি লাগিলে সদায় আহা মানে এজন -এজনকৈ মানুহ আনিবা। মানে গোটেইখিনিৰ লগত খেলি- মেলি হৈ যাব তুমি ধৰা কাইলে -কাইলৈ ধৰা এজন মানুহক লৈ আহিলা তোমাৰ হেৰি কম কিবা এটা এডভান্স লৈ ল'ম তাৰপিছত তাৰ পিছদিনাখন আকৌ লাগিলে তাৰ পিছদিনাখন তাৰ পিছদিনাখন লাগিলে পিছদিনাখন আনিলো এজন মানুহ মানে সেনেকৈ এজন এজনকৈ আনিবা মানে।
অহ, সেনেকা নেকি?
অহ
উম -উম বাকী তোমাৰ এতিয়া উম মোৰো সেইয়া কিবা -কিবা এটাত ওলাব লাগিব।
উম, উলিয়াই দিম দিয়া তোমাক মই কৈছো নহয় বিছ হাজাৰকৈ উলিয়াই দিম বুলি। আৰু যোনখিনি যে চাৰে দছ ফুট কৈছা সেইখিনি পা দছ -পোন্ধৰ হাজাৰ মানকৈ উলিয়াই দিম দিয়া।
উম, তুমি এতিয়া তুমি এ' এঘাৰ ফুটিত -এঘাৰ ফুটিত এক লাখ এক- এক লাখ বিছ হাজাৰ বুলি ক'লা জতি
তেতিয়াহ'লে তোমাৰ এঘাৰ ফুটিত তোমাৰ চাৰিজনৰ আছে এঘাৰ ফুটি চাৰিজনত তোমাৰ এক লাখ বিছ হাজৰকে তোমাৰ চাৰিজন তোমাৰ তেতিয়াহ'লে হেৰি হ'ব তোমাৰ উম
তুমি হেৰি এম মই একবিজ তোমাক এনেই কৈছিলো তুমি এক -এক ক'বা এক দিব লাগিব বুলি ক'বা মই আঁকি ৰাখিম তোমাক বিছকৈ দিম চাৰিজনত তোমাৰ আশী হাজাৰ টকা মই তোমাক উলিয়াই দিম হ'ব।
অহ - অহ হ'ব আৰু তেতিয়াহ'লে- তেতিয়াহ'লে মই হিন্তক গোটেই কেইজনকে গোটেই খিনি মানুহকে তোমাৰ মই চাই এক -এক বুলি চাৰিটাক কৈ দিওঁ চাৰি লাখ টকা তোমাৰ সেইটো হৈ যাব। চাৰি লাখ টকা পা তুমি মোক কিবা এটা মিলাই দিবা আৰু তেতিয়া ন'?
অহ
উম -উম
বাকী এইখিনি চাৰে দছ ফুটকৈ কেইজনা বুলি কৈছিলা?
চাৰে চাৰে দশ ফুট কৈ তোমাৰ চাৰিজনা আৰু তোমাৰ সেনেকে আৰু কেইজনমানা আছে। তোমাৰ আন ফুট সাত ফুট এনেকোৱা মানে হ'ব। ছয় ফুটীয়াে নাই তোমাৰ চব আঠ ফুট ন ফুট মানে আছে।
অ' তুমি আহিবা মই তোমাক ভাঙি পিটিকৈ এবাৰ ঘৰত ধুনীয়াকৈ মই তোমাক ইয়াতে তোমাক মই বুজাই পেলাই কম।
উম উম উম হ'ব বাৰু।
তুমি মানুহ কেইজনা নহ ননা আগতে এদিন মোৰ ইয়ালৈ আহিবা।
নহ অ' যাম যাম মই তোমাৰ লগত কথাটো পাতি ল'ব লাগিব নহয় চাবও লাগিব তোমাৰ কামবিলাক কেনেকুৱা?
অ' তুমি চাই লবা ধুনীয়াকৈ তুমি আগতে এবাৰ তোমাৰ সিফালে তোমালোকৰ সিফালে নিছিলে নহয় এজনা
আনিছে আমাৰ সেইফালে আফালে এফালে আনিছে বাৰু উম সেই তোমাৰ এতিয়া হেৰি লাভটো কি কিমান তোমালে লাভ কিমান মান থাকে।
চাব গ'লে মোৰ কো নোলায় হাজিৰাই মোৰ বহুত কিবা এটা ওলাই মানে চলি থাকিব পাৰো আৰু
অ' হয় নেকি উম পিছে তোমাৰ এতিয়া হেৰি বতৰো আজিকালি ভাল নহয় নহয়। তোমাৰ মানে যাবলৈ হ'লেও তোমালোকৰ ঘৰো দূৰ হৈ যায় অলপ তোমালোকৰ
বৰষুণ দিলে তোমাৰ মাটি চাটি
উম তোমালোককে দিগদাৰ হৈ যায়। মাটিটো মানে তোমাৰ ভালকৈ কাটিবও নোৱাৰা মাটি বা মাটি মাটিটো কৰপৰা অনা? পথাৰৰ পৰাই অনা চব
উম আলুতিয়া মাটি অ' অ' তোমালোকৰ সেইফালে কবাত আলুতীয়া মাটি পোৱা যাব নেকি?
আলুতীয়া মাটি আমাৰ এইফালে আছে। মানে এইফালে আমাৰ বহুত বৰষুণ দিয়ে এইবাৰ খেতিত। মানে বতৰ যিহে। আজিকালি বতৰ যিহে হৈছে আজি বৰষুণ দিলে কালি ৰ'দ দিব। আকৌ পৰহিলে আকৌ
অ' মই মানে তোমাৰ এতিয়াতো বাৰিষা দিন আহিব আকৌ মানে তোমাৰ আৰু তোমাৰ বৰষুণ হৈ যাব। মই ভাবিছোঁ মানে মাটি মানে তোমাৰ
মই মাতি মাতি তোমাৰ ম মই পালা ট্ৰেক্টৰত মাতি পালা আমাৰ ট্ৰেক্টৰ দুখন আছে।
অহ
পালা পালা মাতি বহুত পালা মই এনে তোমাৰ লাগে যদি তুমি ক'বা। মই তোমাক কিবা এটা তোমাৰ এ এতিয়া এক তেলাৰত তোমাৰ মই চাৰিশ টকাকৈ লওঁ। মানে পাঁচশকো লওঁ তোমাক চাৰিশকৈ দিম।
উ মোৰ মানে ট্ৰেইলাৰত নানো আনি নিলে তোমাৰ ডাম্পাৰত বা কিবা লৈ ট্ৰেক্টৰ তোমাৰ আকৌ নুপুচাব নহয় ইমান দূৰ আহোঁ‌তে
সেইটো হয় বাও। এক দামাত তেতিয়াহ'লে মই এ উম সেইটো নোপোচাব নোপোচাব
বা ইমান দূৰ তেল লৈ তেল পুৰি তোমাক যদি মই চাৰিশ টকাকৈয়ে দিওঁ যদি ক'ত পুচাব মানে মোক যদি পাঁচ ডাম্বা ছয় ডাম্বা মান হলে মানে হৈ যাব।
সেইটো হয় বাৰু পিছে তোমাৰ এইটো মই তেতিয়াহ'লে পাঁচ ছয় দামপাৰ পঠাই দিম। মোৰ দাম সাতখন আঠ খন মান চিনাকি আছে। মানে সিহতকে তেতিয়া লগাব পঠাই দিম তুমি সিন্তৰ হাতত তোমাৰ তুমি সিন্তৰ হাতত হেৰি কৰি দি পঠাবা। মই তোমাৰ এনে এনে দুইহেজাৰ লওঁ। তম তোমালে মই সোতৰশ টকা এটা সোতৰশ টকাত দিব পাৰিম গোটেইখন গ
অ' শুনা তুমি এ এদিনত বাৰুতে তো মাটি পঠিয়াই দিবা। পাঁচ নম্বাৰ এদিনতো হৈ যাব।
উম পাঁচ দম্পাৰ এক এ পাঁচ যাম ছয় যাম প এ একেদিনীয়া পঠাই দিম। ইফালে তোমাৰ থবলৈও ইমানখিনিজেগা হব' জানো?
ন হৈ যাব জেগা হৈ যাব মানে তোমাৰ মই মাটিটো মানে এই হেৰিত পেলাম। তোমাৰ আমাৰ ডাঙৰ ষ্ট'ৰ ৰুম এটা আছে। সেই ষ্টমটোতে পেলাম মানে তাত ধুনীয়াকৈ জেগা বনাই থোৱা আছে। অৱ অৱ মানে বাহিৰত নেপেলাও
উম উম তোমালোকে তুমি মানে তুমি মানে দেবী বনোৱা আৰু কিবা বেলেগ কিবা বস্তু
অ উম তোমাৰ এই কালিমা চালিমাহ এইবিলাক তাৰপিছত পকা যে এনেকৈ যে ভগৱানৰ তোমাৰ এই যে বাঘ সিংহ সিংহ যে বনাব দিয়ে যে চিমেটৰ দি ৰাধা কৃষ্ণ এনেকুৱা এইবিলাক চব বনাওঁ আৰু
চব বনোৱা ন তুমি যেন তেনে মানে চলি আ থাককা ভাল ব্যৱসায়
উম লাভ হয় পূজাৰ সময়ত মানে পূজা সময়ত বেছি লাভ আৰু দুৰ্গা পূজাৰ সময়ত
উম উম সেইটো হয় বাৰু
আহিয়ে তাকে সৰস্বতী পূজাৰ সময়ত সৰস্বতী বোৰ আহে লক্ষী পূজাৰ সময়ত তাৰপিছত কালী পূজাৰ সময়ত এই সদায় কাম চলিয়ে থাকে।
উম উম মানে তোমাৰ কৰ্মচাৰি বিলাক কেতিয়াবা বঢ়াই দিয়া কেতিয়াবা কমাই দিয়া সেনেকে চ
অ সেনেকৈ চলি থাকে আৰু এতিয়া পূজাৰ সময়ত আকৌ অৰ্ডাৰ আহিলে আনিব লাগিব আৰু এতিয়া যদি মোৰ যদি ইমান যদি অৰ্ডাৰ নাথাকে। থাকিলে মই চব কৰ্মচাৰীক মাতি পেলাই মইে এনেই পকেটৰ পৰাহ দিয়া হ'ব তোমাৰ পইচা।
উম সেইটো হয় বাৰু, পকতে বাই দিয়া এ তোমাৰ লোকচানেই হ'ব পিছত স তাৰ লাভ। একো নহ'ব তোমাৰ
আহ।
উম উম। আহ।
সেইবিলাকেই অ। সেই নহয়।
অৱ ব্যস্ত পুৰা ব্যস্ত হৈ আছে।
উম তোমাৰ এই তোমাৰ চিন্তাৰ কাষতে যে এক গাড়ী চাড়ী হুলস্থুল। শুনিয়ে আছা চাগৈ।
অৱ সেয়া মোৰ আমাৰ সেৱা ঘৰৰ আমাৰ সেয়া মেইন আছে এতিয়া হাইৰেড চাইড বনাইছে। ইফালে বাইপাছ হ এইফালে।
উম, মই তোমাৰ, আগতে তোমাৰ হেৰিত আছিলে ঘৰ ঘৰতে আছিলে হেৰিতো। তাৰপিছ মই এতিয়াানে চেণতাৰৰ ওচৰত ৰ আহিলো মানে।
অ ভালে হৈছে মানুহে দেখিলে তেতিয়া তোমাৰ আগ মানুহে মানে এতিয়া গম পাব। এওঁ এনেকৈ এনেকৈ বনাই বস্তুবিলাক এওঁকে দিব ভাল হ'ব কেতিয়া কেতিয়াবা, মানুহে চাই চায়ো যাব পাৰিব এইবিলাক। বস্তু হয় নে উ উ। হয় বাৰু ভালে ভাবিছা দিয়া ভালে কৰিছছে কামটো ব, এনেয়া তোমাৰ কিমান। কিমান বিঘা মাটিত বা আছে বৱসায়টো।
দোকানখন।
অ কিমান বিঘা মাটতি আছে মানে ডাঙৰ হ'ব ত।
ডাঙৰ ডাঙৰ হব। তোমাৰ নিজৰ মাতি আগৰ দিনৰত দেতাৰ আছিলে। ককা দেউতা ককা সহঁতৰ দিনৰে মাতি মানে তাৰ পিছত মই ভাবিলো মানে তোমাৰ। কি হয় জানা, এই মই গাঁৱত ঘৰৰ ওচৰত খুলিছিলো। তেতিয়া মানে মোৰ ইয়াৰ পৰা গোসানী কেইজনে নিওঁতে মানে। তোমাৰ এই তাৰ চাৰ বহুত থাকে যে নিওঁতে মানে দিগদাৰ হয় মানে। সেইকাৰণে মই হাই ৰোদৰ ওচৰত চিন্তাৰ ওচৰত। খুলিছো মানে, এতিয়া মানে ইমান দি।
অ অহ অহ অ।
এইবিলাক আৰু দামো থাকে তোমাৰ অৰ্ডাৰ। ৰ্ডাৰ বিলাক কাপোৰ চাপোৰ বিলাক অৰ্ডাৰ দি অনা হয় মানে। বহুত দাম এইবিলাক পেঞ্চিলৰ ৰং চং বিলাকৰ বহুত দাম।
উম উম। সেইটোৱে তো মাৰ এই, এইবিলাক তোমাৰ সেইকাৰণে ফোন কৰিছিলো দিয়া মই কিবা এটা সুধিবলৈ। তুমি ফোন কৰিলে ভাল লাগিলে তোমাৰ, মই তোমাৰ অৰ্ডাৰ আৰু আৰুফালে দিম বাৰু।
তুমি অৰ্ডাৰ পালে মোক কৈ থাকিবা মই তোমাক কিবা এটা কৰি উলিয়াই দিম।
উম উম ৰাখিছো দিয়া তেতিয়াহলে।
অ হ'ব দিয়া মই কাম কৰো দেই উ অ।
অসম ক তমাৰ।